হেল্ল'
হেল্ল'
আহ বাইদেউ।
অ' অ'।
অ', অ'। অ', শুনিছে কথাবিলাক?
শুনিছো, শুনিছো ভালনে তোমালোকৰ?
ভাল আমাৰ ভালে আছো আমি। আপোনালোক ভালে আছে?
অ', ভালে ভালে।
অ', নাই এতিয়া এই আজৰি হলো আৰু হেৰি খোৱা বোৱা আমি কৰি এই পাক ঘৰটো চফা কৰি মেলিয়ে পোনে আজৰি হৈছোহে।
অ', আজি কি বনালা?
আজি আপোনাৰ এইয়া হেৰি আলু, ভেন্দি ভাজি। লগত দাইল আৰু আৰু আপোনাৰ ৰুটি ৰাতি সজত স্বাধাৰণতে আমি ৰুটিয়ে খাওঁ ভাত খুব কমেই খোৱা হয়।
অ' অ' অ', মই আকৌ এই মাংস বনাইছিলোঁ।
অ' হয় নেকি কি মাংস বনালে হয় আজি?
এই গাহৰি মাংস। তিল দি পেলাই বনাইছিলো।
অ' হয় নেকি অ' এই হেৰি গাহৰি মাংস বুলি কওঁতেই আপোনাক মই এনেও ফোন কৰিম বুলি ভাবিয়ে আছিলো আপুনি এবাৰ আমাক আপোনালোকৰ ঘৰলৈ গৈছিলো গাহৰি মাংস বনাই খুৱাইছিলে বাঘ বাহ গাজ আছিলে নেকি সেয়া মানে বহ গাজৰ গোন্ধ এটা পালো। খুব ভাল লাগিলে খাই আমাৰ এওঁ কৈয়ে থাকে বৰ ধুনীয়াকৈ ৰান্ধিছিলে বৰ ভাল লাগিলে বুলি।
অ' আমাৰ আকৌ ল'ৰা ছোৱালী কেইটাৰ মানে এই বেলেগ মাংসতকৈ ব্ৰইলাৰ মাংসটোতো বাৰু খাবই নালাগে
হয় আহ
সেইকাৰণে সেই গাহৰি মাংসটো খাই ভাল পায় প্ৰায় মানে আৰু সেই তটো মাংসই চলে বুজছানে
আহ হয় নেকি আহ
বাঁহ গাজা হেৰি অ বাঁহগাজ নাছিলে খৰিচা আছিলে মই তোমালোক আহোতে যে বনাও তে অ
অ হয় হয় সেইটো এই বাঁহগাজ আৰু খৰিচা একে নহয় নেকি কেকে
একে মানে বাঁহগাজটোতাৰ মানে তুমি যদি থৈ দিয়া
হয়
সেই তেতিয়া মানে টেঙা হৈ যায় যে সেইটো মানে খৰিছা বুলি কয়গে বাঁহ গছতটো হৈছে বাঁহ বাঁহৰ যিটো কুমলীয়া গজালি ওলাই গৈছে বাঁহৰ
হয় হয় অ
গজালি যিটো সেইটো গাজ মানে বাঁহ ৰ গাজ তামানে সেইটো
অ হয় নেকি
অ সেই গাজটো দিও খায় কিন্তু তেতিয়া মানে সেই টেঙা ভাৱ তু নাহে
নাহে
অ সেইটোৱেই ম যিটো মানে অ সেই বস্তু মানে টেঙা হৈ যায়
আহ হয় নেকি আহ
তেতিয়া মানে সেইটোত গোন্ধটো ওলায় আৰু মানে সেই টেঙা ভাৱটোও আহে তাৰমানে
অ হয় নেকি অ মই এইটো কথা গম পোৱা নাছিলো মই ভাবিছিলো বাহডাল যে খৰিচা একেই হয় বুলিয়ে ভাবিছিলোঁ আহ আহ
কয় বহুতে
অ হয় নেকি অ অ অঁ এইটো আপুনি কি মানে হেৰি ঘৰতে বনায় নে কি নে কিনি কিনিব পাই সেইটোৱেই
এইটো গাজতটো কিনিবলৈ পায় নহয় বা ক'ৰবাত বিচাৰিলেও গাঁৱৰ মানুহ চানহ কাৰোবাক কলেও তাৰমানে পায় কবাত গ'লে অ মই অৱশছে প্ৰায়ে কিনিয়ে আনো বজাৰত ওলাই যে আনি তাৰমানে তুমি এনেকুৱা এই পিহনা আছে যে ৰুকনি যিখন সেইখন দিয়েতে সেইখনতে তাৰমানে তুমি এনেকে মাৰি দিলে আৰু অ পিহি দিলে এইটো হেৰি হৈ যায় এইটো মিক্সি চিক্সিত পিচিব নালাগে তাৰমানে সেইটো অ তেতিয়া মানে এইটো বেছি মিহি হৈ যায় যে
আহ আহ
থাকিলে ভাল আৰু সেইটো
অ মিক্সিত দিলে কিজানি চাটনি নিচিনা পুৰা একা োক হেৰি হৈ যাব ন বেছি মিহি হৈ যাব অ
অহ মই মানে এই গাহৰি মাংসটো কেইবা প্ৰকাৰেও বনাওঁ। বেলেগ বেলেগ কেই তাৰমানে কেতিয়াবা বইল কে বনাও কেতিয়াবা এনেকে মানে পুৰি দিওঁ। খৰি কাত দি পেলাই।
হয় হয় অহ। তা খৰিকাত দি যে আপুনি পুৰে তেতিয়া মানে কি হ'ল আপুনি মাংসটোত কিবা সানি লয় নে আদা নহ সৰু এনেকা হানি পিনি পুৰে অহ কেনেকৈ আপুনি বনায়?
অহ সেইটো এটা মিহলি মানে সেইটো এটা মিশ্ৰণ এটা বনাই লওঁ।
অহ আপুনি এ খৰিকাত দিয়া এই গাহৰি মাংসটো মানে যিটো ৰন্ধন প্ৰক্ৰিয়াটো আপুনি মোক ভালকৈ বিৱৰণ কৰি দিয়কচোন মোৰ শুনিয়ে ভাল লাগিছে। ময়ো বনাবলৈ চেষ্টা কৰিম হয়। হয়। অহ। অহ আপুনি ভালকৈ কৈ দিয়কচোন মোক।
অহ এইটো মানে সেই মাংসখিনি প্ৰথমতে অলপ বইল কৰি লওঁ।
হয় অহ অহ।
বইল কৰি লওঁ তাৰপিছত মানে সেই হেৰিখিনি আদা নহৰু জলকীয়া এনেকে পিয়াজো কেতিয়াবা দি দিওঁ। তেনেকে দি পেলাই মানে এটা মিশ্ৰণ এটা বনাই লওঁ মই।
অহ ৰ ইয়াতে কথা এটা সোধো আপুনি যে মাংস খিনি বইল কৰি মাংস খিনি বইল কৰোতে নিমখ হালধি কিবা দিয়ে
অহ নাই নাই তেতিয়া নিদিওঁ।
অহ। হয় নেকি অহ।
অহ যেতিয়া সেই খৰিকাত দিওঁ। তেতিয়াহে মানে নিমখ এনেকে এইবি যিটো মিশ্ৰণটো বনাওঁ নিমখো তাতে দি দিওঁ আৰু। দি পলাই তাৰমানে এনেকে অহ। তাৰ পিছত যেতিয়া খাওঁ তেতিয়া তেতিয়া অকণমান মই নেমু চেপি দিওঁ।
আহ হয় নেকি আহ আহ।
সোৱাদ হয় আৰু।
অঁ হেদি আপোনাৰ মিশ্ৰণ মানে কি কি থাকে আদা নহৰু আৰু
আদা নহৰু জলকীয়া
অঁ
তেনেকৈ আৰু পিঁয়াজো কেতিয়া কেতিয়াবা দিওঁ নিদিলেও হয় সেইটো মানে
অ অ অ তাৰমানে আ। পিয়াজো সেই আদা নহৰু লগত মানে পিহি দিয়ে মানে।
আহ একেলগে অ অ পিহি দিওঁ
অ।
বিকি দিলে মানে সানি ল'বলৈ মানে সুবি
সুবিধা হয়, অ। অঁ অঁ।
তাৰ পিছত আৰু এনেকে সেই জালি এখন আছে, জুইতে এনেকে খে পুৰি বহাই দিওঁ আৰু। তাতে ওপৰত এনেকে খৰিকা কেইডাল দি দিওঁ।
অ অ।
উম।
অ দা, অ বইল কৰি ললে মানে অলপ সোনকালে সিজি যাই কি জানি ন, পুৰিলে মানে, অ। কোমলো হৈ থাকে, অ।
ধৰা মানে, বইল নকৰিলে মানে, সেইটো হেৰি হৈ যায় উ সেই, তাৰপৰা সিজাও তাতে সিজাওঁতে মানে মাংসডোখৰ টান হৈ যায়গে।
টান হৈ যায় অ অ।
সেইটো, আৰু সেই তিলৰটোও ভাল লাগে। তিলৰটো খাই পাইছা নাই?
অ তিলৰ টো খাই পোৱা নাই। সাধাৰণতে মানে আমাৰ এই এই এওঁ একচুৱেলি হেৰি আ গাহৰি মাংসটো খাই ভাল পায়, কিন্তু আমাৰ ল'ৰা ছোৱালীকেইটাই অকণমান কম খাই কাৰণে আমাৰ ঘৰত এই মাংসটো বৰ কে নচলে। কেতিয়াবা কাটচিট আৰু এ‌ওঁ বহুত খাবলৈ মন গ'লে আনে, মই ইমান ভালদৰে বনাব নেজানো মানে। বেলেগ বেলেগ ধৰণে। অ, আপোনালোকৰ ঘৰলে এইবাৰ যাওঁতে আপুনি সেই হেৰি, যি টো খৰিছা বুলি ক'লে যে, অ, এ বনাই দিছিলে। এওঁ মানে কৈ থাকে যে টেঙা জ্বলা মানে বৰ সোৱাদ লগা মাংসটো।
অ সেইটো বে মানে বেছি কষ্টৰ নহয় তুমি সেই মাংস খিনি আৰু সেই যেনেকৈ বনোৱা আদা নহৰু পিঁয়াজ ইয়াত মানে মই এনেই জিৰা ধনিয়া এনেকুৱা এই মাংসটোত মানে মই নিদিওঁ সাধাৰণতে
অ হয় নেকি অ
পিঁয়াজ জলকীয়া য়া এইকেইটাই হৈ যায় তাৰপিছত যেতিয়া তুমি নমা মানে মাংস খিনি সিজিলে আৰু নমোৱাৰ আগে আগে তুমি সেই অলপ ন সেই খৰিচাখিনি দি দিবা দি অলপ দেৰি লৰাই মেলি আৰু তাৰপা সেয়াই হৈ যায় বেছি টান নহয়
মানে কি হল মানে ইমান সিজিব দকাৰ নাই নেকি মানে নি এ সিজাই নিদিয়ে পুৰা
অকমান সিজে আৰু একদম মানে বহুত নিসিজালেও হয় তাত
অ কেঁচা সোৱাদটো থাকে মানে ন অ কিয় অঁ
আমি সেই যিটো আমি সেই উখুৱাই পেলাই যিটো মানে হেৰিত বনাওঁ মাংসটো সেইটোত ধৰা আহ সেই তেতিয়াও তুমি বিলাহী এটা মাংসখিনি বইলটো কৰিয়ে লওঁ আগতে কৰি লৈ তুমি মানে সেইখিনি মাংসখিনি অলপ তেল নিদিয়াকে এনেই হেৰি কৰিবা
হয় হয় অ অ
তেলটোতো ওলায়েই
হয় হয় বহুত থাকে নহয় আহ
লুটি খিলুটি ধৰা কৰি ল'লা তেতিয়া তেলটো ওলাই যায়
হয় হয়
দি দিবা তাতে আলু এটা দি দিবা
আহ হয় নেকি আহ
আৰু বিলাহী নহৰু পিঁয়াজ এইকেইটা তুমি আৰু জলকীয়া মানে দু দুটামান তুমি প্ৰথমতে মানে অলপ পুৰি ল'বা
পুৰি লম
অ পুৰি লৈ পেলাই আৰু সেই তেতিয়া সেইখিনি উতলি থাকিব মাংস আৰু আলু এইবোৰ তেতিয়া তুমি সেই বিলাহী সেইটো এইটো খিনি মানে দি দিব লাগে তাত
দি দিব লাগে অ তাৰ এই পুৰি লোৱা খিনি মানে ন আকৌ আপোনাৰ হেৰি কৰি ল'ম ন বাতি ল'ম মানে সেইখিনি আদা নহৰু সৰু বিলাহীবোৰ আকৌ বাতি ল'ব লাগিব পূৰা পাছত অঁ হয় হয় হয় হয় অ
তাতে সেই তলটো আহি থাকোতে দি দিবা দি পেলাই আৰু হেৰি কৰিবা এ তাতে কোমলীয়ে কোমলীয়া লাই শাক পালে লাই শাক কেইডাল দি
আহ অ
সেই নমুৱাওঁতে এই যিটো মানধনিয়া বুলি কওঁ আমি
হয় হয় অ
মান ধনীয়া নাপালেও এতিয়া ধৰা ধনীয়াত এইটো এইবোৰ যিটো অ ধুনীয়া দি পেলাই খাবাচোন বৰ ভাল হয় এইখিনি
অ মান ধনীয়া কিজানি সোৱাদটো বেছি ভাল হব কিজানি তাৰ গন্ধটো খুব ভাল নহয়
গোন্ধটোতে খাওঁ, খাওঁ লাগে দেখোন।
হয়, হয় অ! এয়া! হেৰি, মই ৰান্ধিব লাগিব এদিন তেনেকৈ। অ! এওঁ খুব ভাল পাব।
অঁ গাহৰি মাংস নহয়, সেই তুমি কুকুৰা মাংসও, মুৰ্গী মাংসও তেনেকে বনাব পাৰা।
অ! হয় নেকি? কি? অ! অ! এয়া দিয়ক, এদিন ৰান্ধিম। তেতিয়াহ'লে আপোনালোককো মাতিম, আহিব এসাজ লগে ভাগে খাম অ! ঠিক আছে ন! ৰাখিছোঁ হয়।
পেলাই বনাম।
হয়! হয়! হয়! অ! সেইটোও ভাল হ'ব উম।
ঠিক আছে বাৰু দিয়া। অ! অ! অ! হ'ব।